হেল্ল'।
কি কৈছ'?
উমহ্ আছো এনেই।
অ' ভাত-চাত খাললি নাই ভাত খেল নাই?
খালোঁ খালোঁ এ তোৰ এইটো টাইমিংটো চাচোন তোৰ বাৰ মিনিট ওলাই আছে নি বাৰু?
কিহৰ।
তেৰ মিনিট দেখুৱাই আছে।
কিহ কিহ? হেল্ল'। হেল্ল'। হেল্ল'। এই মাতে অহা নাই হেল্ল'। হেল্ল' ভাই। হেল্ল'। শুনিছ নাই? হেল্ল'।